হেল্ল'! হেল্ল'! শুনা পাই অ', শুনা পাইছে?
অ', অ', শুনিছো, শুনিছোঁ।
শুনিছে ন? অ' ঠিক বোলো আপোনাৰ খবৰ ভালনে
উম ভালেই ভালেই আপোনাৰ
অ মই ঠিকে আছো আপুনি কি কৰি আছিলে।
মই এইয়া কাম বন কৰি আজৰি হৈ অকণ বহিছো।
হয় হয় ময়ো এতিয়া অলপ সেয়া আজৰি হৈ ময়ো অলপ বহিছোঁ। বোলো দুপৰিয়ালে ভাত টো মানে হেৰি কৰিম আৰু কিবোৰ হৈ গ'ল। এয়া ভাত টো বনাবলে আছে আৰু।
অ' অ' মই ও
মই বোলো আপ আপোনাক আৰু এটা কথা সোধোঁ, এয়া মানে মই মানে, এই সিদিনাখন এই অলপ মানে এই ধৰক কিছুমান আচাৰৰ কাৰণেহে সুধিলো হা এ কিছুমান বস্তু পাইছ ছিলো এইয়া এইবিলাক আচাৰ কৰিবৰ কাৰণে কিছুমান এই বজাৰত মানে ওলাইছিলে। আমাৰ ইয়াতে
আম নেকি
আ নহয় নহয় আমটো তেনেকে এতিয়া ওলোৱা নাই। এ আপোনাৰ এই ঔটো কিছুমানে কৈ আছিলে, মানে ঔ-টেঙা বিলাক বহুত ওলাইছে টো। এতিয়া কিছুমান ঔ-টেঙা খাবলে অলপ মিঠাও যে
অ' এতিয়া প পকা ঔ-টেঙা ওলাই
হয় হয় হয়। সেইকাৰণে বোলো ভাবিলো আচাৰটো বন বনায়, বহুতে কৈছে ঔ-টেঙা আচাৰটো বৰ ভাল লাগে বোলে খাই এনেকে কৈ আছে, আম আচাৰটো আচাৰ ত মানে এতিয়া মানে খাবলৈ অকমান মিঠা মিঠা লাগে যে সেইকাৰণে কৈছে বনাব পাৰে, এনেকে ঔটেঙা মানে বহুত ওলাইছিল। সেইকাৰণে বোলো ভাবিলো ঔ ঔ-টেঙাৰ আচাৰটোকো, মানে মই কৰা নাই ঔ-টেঙাৰ আচাৰটো বেলেগ এনেই আচাৰ ধৰক হয় আৰু বগৰী বা জলফাই এনেকুৱা আচাৰ বোৰ কৰা যায়। তেঁতেলী, কিন্তু মানে ঔ টেঙাত টো, কেনেকে কৰে, বোলো আপুনি জানিবয়ো পাৰে কাৰণে মানে ভাবিলোঁ, এনেই বাকী আচাৰৰ নিচি
অ', ঔ টেঙাটো, অ', ঔ টেঙাটো মানে হেৰি কৰিব লাগে প্ৰথমতে এ, মানে বাকলি, চাকলি গুচাই অলপ টুকুৰা, টুকুৰকে মানে সৰু, সৰুকে মানে কাটি ল'ব লাগে। এটা জোখত আৰু মানে আচাৰৰ সেইটো জোখ মানে কাটি লৈ পেলাই মান এ, হেৰি কৰিব লাগে অকমান বইল কৰি ল'ব লাগে অলপ আৰু একেবাৰে বেছিকে নহয়। অকমান কোমক কোমল হোৱাকে মানে গৰম পানীত মানে জাষ্ট উতলটো আহিলেই মানে হৈ গ'ল আৰু।
হয়, হয়, হয়, তাতে আপোনাৰ হেৰি নহয় জানোঁ? অলপ বিজলুয়া, বিজলুয়া নোলাব জানোঁ?
নোলায় নোলায় বিজলুয়া তেনেকে নোলায় অ অকমান মানে অ বীজটো আঁতৰাব লাগিব বীজ আঁতৰাব লাগিব যিখিনি খাব পৰা বস্তু আমি যেনেকে দাইলত দিবলৈ যেনেকে দিওঁ। অ মানে কাটি পেলাই যেনেক ডাইলত দিয়া যি বা আমি আমাক অ' আঞ্জা বনাই খাওঁ নহয়। ঔটেঙা সেই বাকলি খিনি মানে উলিয়াই লৈ পিচ পিচ কৰি ল'ব লাগিব কৰি মানে অকমান হেৰি উতলাই লৈ তাৰপিছত ৰ'দত দিব লাগিব এটা মানে ভাল ৰ'দত শুকুৱাই ল'ব লাগিব অ। তাৰপিছত মচ নাই নাই ন মচমচীয়া হ'ব নালাগে মচমচীয়া হ'ব নালাগে পানীটো শুকালেই হ'ল। পানীটো শুকালে এটা ভাল ৰদত দিলেই হৈ যাব। তাৰপিছতে উ হেৰি কি বুলি কয় মছলাত তো ৰেডি কৰিব লাগিব আৰু মানে উ মছলা ভিতৰত মানে বগা সৰিয়হটো মানে মেইন আৰু বগা। সৰিয়হ। তাৰপিছতে তাত জিৰা, ধনিয়া, চফ তেনেকে মানে চব মানে মিহলাই পেলাই লব পাৰে নহলে আপুনি হেৰিও কৰিব পাৰে পাঁচফোৰণ যে। পাঁচফোৰণ মানে অলপ অলপ মানে গৰম কৰি লৈ মানে আধা খুন্দা নিচিনাকৈ মানে মিক্সিত এবাৰ ঘূৰাই দিলেই হৈ গ'ল আৰু,
অ', বেছি নহয় আৰু
একেবাৰে মিহি হ'ব নালাগে, অ অলপ, মানে, খহতা হৈ থাকিলে। অ', অ', গোটেইখিনি বস্তু। সেইখিনি পাঁচ ফোৰণ খি খিনি। তাৰ পিছতে সৰিয়হখিনি এটা জোখত লৈ ল'ব লাগে। আৰু আচাৰৰ হে টো চাই পেলায় কিমানখিনি বস্তু, মানে, আচাৰ বনাবলৈ লৈছে বনি। সেইখিনি শুকোৱা নিজে সেইটো আন্দাজ পাব নহয়। আপুনি যদি বেলেগ আচাৰ বনাইছে, তেতিয়া জানিবই আৰু অ'। তাৰপিছতে সেইখিনি, মানে, হেৰি কৰি তেনেকে পিচি লৈ অকণমান তেল গৰম। হেৰি মিঠাতেল, মানে, গৰম কৰিব লাগিব। মিঠাতেল আমি মিঠাতেল গৰম কৰি ঠাণ্ডা কৰিব লাগিব।
অ, আচ্ছা। মানে, গৰমে, গৰমে দিব নোৱাৰিম, তাৰ মানে?
অকণ, মানে, যেতিয়া উমি, উমি গৰম এটা হৈ থাকিব, মানে, তেনেকুৱা এটা গৰম। কেৰাহীটো চুলে আপুনি গৰম অনুভৱ কৰিলেই হ'ল আৰু মানে সিহঁতে একেবাৰে ঠাণ্ডা নহলেও অ' সেই সিমান খিনি গৰমত সেই, বস্তু খিনি, তাতে দি মছলা, সেইখিনি মানে সানি পেলায় তাত মিলাই দি দিব লাগিব। দিব লাগিব আৰু বা এটা বাচনত আপুনি, তেলটো ধালি দিলেই হল তাতে, ঔটেঙা খিনিৰ লগত তাৰপিছতে, অলপ ভিনেগাৰ, লাগিব। উম ভিনেগাৰৰ জোখটো মানে অ ভিনেগাৰৰ জোখটো মানে এনেকুৱা এক কেজি, আচাৰ হলে তাত একাপ লাগে মানে হেৰি,
হয়- হয়- হয়- হয়!
দি কম হয়, তেতিয়া এটা নিজৰ আন্তজবতে দিলেই হ'ল আৰু তেনেকে কৰি তাৰপিছত আ আকৌ মানে ধুনীয়াকে সেইখিনি সানি কৰি লৈ আকৌ দুদ-দুদিনমান ৰ'দত দি
উম, সেইটো আমি হেৰি, আপোনাক, আপোনাক আৰু এটা কথা কওঁ হা, মানে এইটো আপোনাৰ ঔটেঙা যি এইটো ধৰক, এইটো অলপ, অলপ অলপ ধৰা মিঠা মানে টেঙাটো একেবাৰে ন নাথাকে, মানে এই এইটো সময়ৰ কথা কৈছো আৰু। এনেকেও যদি বনাও ধৰা তাত তেওঁ অকণমান ধৰা গুড়ো দিব
অ' অ' অ', মিঠা আচাৰো বনাব পাৰে, অ নহয় নহয় মিঠা আচাৰটো বনালে আপুনি তেতিয়া গোটাত গুৰো দিব লাগিব, অকণমান নিমখো দিব লাগিব। আৰু, অ মই নিমখ জলকীয়া কথা ক'বই পাহৰিছিলো, নিমখো দিব লাগিব দেই। যদি অ' অ' নিমখ আৰু হেৰি জলকীয়া গুৰি বা শুকান জলকীয়া খুন্দি খুন্দি ল'ব লাগিব, নহ'লে জলকীয়া গুৰি দিব লাগিব, তেতিয়া কালাৰটোও ভাল হ'ব। আৰু যদি মিত ঠা বনাওঁ বুলি ভাৱে, তেতিয়াও মানে আপুনি
জলকীয়া দিলে, অ' জলকীয়াটো দিবই লাগিব বাৰু, জলকীয়াটো দিলে আপোনাৰ ধৰা মিঠা অকমান
অ' যদি বোলে ভাবে বোলে আপুনি টেঙা, অ' যদি বোলে ভাবে আপুনি টেঙা মিঠা বনাও, তেতিয়াহ'লে আপুনি হেৰি লাগিব, এই মানে গুুৰ দি পেলাই হেৰি খিনি উতলাব লাগিব, গুড়ত মানে পগাই দিব লাগিব বস্তুটো, নিমখো দিব লাগিব, মছলাও দিব লাগিব
অ' হয় হয়।
আৰু মানে মিঠা আচাৰ বনালে সাধাৰণতে মচলাটো, মই হেৰিয়ে দিওঁ, মেথি গুটি, এৰ হে দিওঁ মানে, সৰিয়হ চৰিয়হ নিদিওঁ তেতিয়া।
অ', সৰিয়হটো মানে আপোনাৰ, আপুনি যদি দিব বিচাৰে ধৰি লওক সৰিয়হটো, অকল বগা সৰিয়হটোৱে দিব লাগে নে নে ক'লা সৰিয়হটোও দিব পাৰি?
ক'লা বগা দুইটা মিক্স, অ' অ' অ' নাই, ক'লা বগা দুইটা দিব পাৰি, কিন্তু বগা টো দিলেহে বেছি ভাল লাগে। কিছুমানে মিহলাই দিয়ে, মই সাধাৰণতে বগাটোৱে দিওঁ।
অ', মানে ধৰক বগ-বগা সৰিয়হতো বহুত বেলেগ ক্ষেত্ৰত চলেতো, মানে বেলেগ বেলেগ মানে আ আ মানে, আপোনাৰ, হেৰি বিলাক খাদ্যৰ লগত চলেটো, বগা সৰিয়হটো বেছিকেই চলে মানে, মই ক'লা সৰিয়হটোতকে কৈছো আৰু। কলা সৰিয়হটো বিশেষকে মিঠাতেল
অ' কলা সৰিয়হৰ মানে মিঠাতেল বনাই আৰু আমাৰ বেহুৱা বনাই পানী টেঙা বনায়।
হয় হয় হয়।
কলা সৰিয়হ দি ব বগা সৰিয়হটো মানে আচাৰত বেছি ভাল লাগে, বগাটো বেছি ভাল লাগে আৰু। মানে মই ভাল পাওঁ আৰু কিছুমানে আকৌ ক'লা-বগা মিহলাইয়ো দিয়ে।
অ' মানে মোৰ মানে এনেকুৱা লাগে মোৰ ফালৰ পৰাহে কৈছো দেই। মানে কলা সৰীয়হটো মানে অকমান যেন তিতিকি টাইপৰ লাগিব মানে বগা সৰিয়হটোতকে
অ' অ' অ' অ' অ' অ' অ'বগাটো অঁ কলাটো সেইকাৰণে কিছুমানে মানে অঁ অঁ।
অ' সেইকাৰণে সাধাৰণতে মানে বগা সৰিয়হতটো দিয়া যায় তেতিয়া মানে সৰিয়হৰ এটা মানে হোৱা মানে এটা গোন্ধও আহে হিলে আৰু আপোনাৰ অ' টেষ্ট এটা আহে মানে। সেই সেইটো আহিলে আৰু আপোনাৰ তিতা নিচিনাও মানে ন'হল। তিতিকিটো না নাথাকে। মানে মই সেইটো কাৰণেহে কৈছো আৰু।
অ' তাৰমানে মিঠা বনালে সৰিয়হ দিব নালাগে মিঠা আচাৰ যদি বনায় যদি গুৰ দি বনাওঁ বুলি ভাবি তে এতিয়া অকণ টেঙা জ্বলা মি পিঠা হ'ব আৰু। তেতিয়া আপুনি মই মই মানে যেনেকে বনাওঁ সেইটো বহুত পদ্ধতি আছে ন। মই মোৰতো কথা কৈছো আৰু মই অ' মই মানে বনালে ধৰক মিঠা গুড় দিলে তাত অকন নিমখো দিলো। জালুক দিলো জিৰা আৰু মেথি গুটি মানে অলপ খুন্দি পেলাই মানে দিলে বহ স্মেলটো মানে বহুত ধুনীয়া আহে গোন্ধটো, অ', মেৰি মেথি গুটি ভাজি পেলাই অকমান খুন্দি মানে পটাতে পিচি দিলেই হ'ল আৰু একে মিহি নালাগে। তেতিয়া মানে গোন্ধত টো মানে বহুত ধুনীয়া আহে মানে, মিঠা আচাৰৰ আৰু জ্বলা যদি মিঠ ঠা নি নিদিয়ে, জ্বলাই দিম বুলি ভাৱিছে, তেতিয়া মানে সৰিয়হটো দিলে
ভাল, হয়, হয়, হয়। অ', গম পাইছোঁ দিয়ক। ভালে লাগে তেনেকে সেইকে মান সেইকাৰণে ভাৱিলো আপোনাক হেৰিটো, ঔ-টেঙাটো বা কেনেকে বনাই বস্তুটো অলপ বেলেগ ধৰণৰ যে হেৰিটো, ঔ-টেঙাটো, ‌বাকী বিলাক ধৰক পাৰে বাকী বিলাক সে সিজোৱা সি মানে কাটি কৰি লৈ, অলপ সিজাই লৈ, তাৰছত ৰ'দত মেলি যিটো আপুনি আচাৰৰ যিখিনি মছলা কৰিবৰ কাৰণে ব্যৱহাৰ কৰে, সেইখ খিনি লৈ পেলাই বাকী খিনি কৰিব পাৰোঁ। কিন্তু মই ভাৱিলো, ঔ-টেঙাটো বা কৌ কেনেকুৱা ধৰণকে কৰে? ঔ-টেঙাটোত নামটোৱেই ঔ-টৈঙা, গতিকে কেনেকুৱা হ'ব পাৰে জল ফাই বা বাকী আমলখি, এইবিলাক ধৰক পাৰি আৰু কৰিব সেইবোৰ এটাও বেলেগ ধৰণৰ হয়, মই বোলো অকনমান দেখিব বেলেগ ধৰণৰ যে মই বোলো বেলেগ হয় কাৰণে বজাৰত দেখা পালো যে বহুত টেঙা আছে। আমাৰ ইয়াতে মানে এখন ডাঙৰ বজাৰ বহেতটো বহুত ঔ টেঙা আছে দেখাই পাই ভাব ভাবিলো ইমান বোৰ ঔটেঙা খ দেখি খাবলৈও মন যায় ধৰা দালিত টো দিলো বা ঔটেঙা দি মাছ চৰজোলো খালো ধৰক সেইকাৰণে ভাবিলো এইবাৰ ইমান োপা ঔটেঙা আছে কিনো কৰা যাই ভাবিলো আচাৰকে কৰো। আচাৰ বুলি কওঁতে আপোনালৈ মনত পৰিলে সেইকাৰণে ভাবিলো বোলো আপোনাক বোলো সুধো আচাৰৰ বিষয়ে কেনেকে আপুনি মানে ঔটেঙা যদি বনাইছে কেনেকে বনাইছে মানে?
অ' অ' এ বনাও মই এনেই বনাই ভাল। পাওঁ আচাৰ বনাই আৰু এনে বনাও মানে প্ৰায় মানে বতৰৰ যিবিলাক ওলাই ফল বা আচাৰ বনাব পৰা সামগ্ৰী যিবিলাক বগৰী, আমলখি। সেই আম এতিয়া মানে
হয় অ' আমটো মানে এতিয়া অলপ হেৰি হৈছে নেকি। অলপ মানে লাগিছে নেকি সৰু-সুৰাকে।
মানে, কিছুমান অলপ ডাঙৰ হৈছে, উমম, আমটো মানে ধৰক। এই ভিতৰৰ যে, উম, হেৰিটো, ছালখন মানে অকমান ডাঠ হ'লে ভাল আৰু। একেবাৰে কলিটো ভাল নহয়, অ', আমৰ মানে মিঠা অ'।
কাটি পেলাই মানে তিয়াব লাগিব। পানীত তিয়াব লাগিব, নিমখ পানীত। তিয়াই থ'ব লাগিব।
হয়, হয়, হয়। একে আৰু অলপ হেৰিতটো আচাৰ বনোৱা সেইখিনি গম পাইছোঁ। আমটো বাৰু বইল কৰিব নালাগে। বাকী অ', একেই হয় আৰু সম হেৰি।
উম, কিন্তু আমৰ আচাৰ মানে। মানে বেছিটো, বেছি চলে মানে মানুহে আমাৰ আচাৰ। বিচাৰে আৰু আমাৰ আচৰ খাই মানে ভাল পায়, আৰু কেঁচা আমৰ এইয়া পিঠা অম্বল বনাই যে সেই। ভাল লাগে লুচিৰ লগত খাবলৈ বা ৰুতিৰ লগত খাবলৈ।
ঠিকে আছে বাৰু, আপোনাৰ পৰা আচাৰৰ কথা খিনি গম পালো, ভাল লাগিলে। ঠিক আছে দিয়ক, মই বাৰু ঔ টেঙা আচাৰটো কে বনাই ল'। ঠিক আছে, দিয়ক। ৰাখিছোঁ এতিয়া উম, উম, ৰাখিছোঁ। অ', হ'ব দিয়ক।
উম, অ'